হেল্ল' উম শুনিছো। কি কৰিছ? শুনি আছো।
সয়া
ত নেটৱৰ্ক কম পাইছে। এইটো হেৰি হৈছে ম
কিয় পুছা
উম। আহিলে। তই মাত্ৰ আঁতৰ পৰা কৈছ নি কিবা ফুনটো?
নাই নেক পেনডাল লাগি আছে
কাৰণে চাউডটো কিবা কম-কম লাগিছে
এতিয়া ভাল আছে চা নেটটো ফাই জি এ মাৰি আছে। ফাইভ জিছে ভাতকেইটা খাই পেলাই বহি আছো।
উম। এতিয়া কি কাইলৈৰ পৰা দুইবেলা আহিবি নে, কিন্তু কঠ এজন যাবি নে ষ্টেচন?
অ তই ক'ত আহি পে ভাল হ'ব ম তইোৰ কথা জানাই যে ভাল হ ফিল্ড দই
সেইটোৱে নহয়, ফিল্ডত দৰিলে সেইটো ভাল মানে ৰাউডটো পাই যে, ইমান ঘূৰিম সিমানান ঘূৰি।
অ গম পাই কিমান লৈছো কিমান খাই বাা
চাইজাম হয় নাই ও?
হয় হয় হয় চব আছে
মানে এইটো ৰাউণ্ড মানে মাজত
অ অ অ মাজত কেচিচ অজেচ কলেজ গাৰা আছে উম, তহতে অহ খেলি থাকে। এ মাজৰ ফালে বালি বঢ়াই লৈছো।
বহুত বছৰ আগতে গৈছিলো, সেই ফুটবল চাবলে। সেইফালে যোৱাই নাই মই কথা জানো ফিল্ডলৈ বহুত দিন
চ-চাইাকেল লৈ আইবি নাকি?
আজি হেৰী হহঁতৰ-হেন্তক সুধিব লাগিব। যদি সে-সেনতেতো চাইকেল ল যাম বুলি কৈছে।
মোৰ হাবো আকৌ চাইকেল নাইনহ কেলা, উম হউ। সেইটো নহয় সিহঁতৰ উঠি দিব লাগিব।
সিহঁতি নিব চাগে নাবা কি